ঘৰতে আছিলা নে?
হয় হয় মই ঘৰতে আছিলোঁ ৰ'বা, তুমি?
অঁ, ঘৰতে। কিবা কৰি আছিলা?
নাই, নাই এনেই আছিলোঁ। তুমি?
ময়ো এনে আছিলোঁ ৰ'বা, তোমাৰ লগত অলপ এটা বিষয় আলোচনা কৰোঁ, সেইকাৰণে ফোন কৰিলোঁ।
অ' হয় কোৱাচোন কি বিষয় আছিলে?
আজি আমি সময়ৰ মানে সময়ৰ যি ব্যৱহাৰ বা সময়ৰ যি মূল্য তাৰ বিষয়ে আমি আলোচনা কৰিম বুলি ভাবিছিলোঁ!
অঁ, হয়! খুব ভাল বিষয় এটা বাছি লৈছা! দিয়া কোৱাচোন, কি ক'ব বিচাৰিছিলা?
যিহেতু ক'বলে গলে সময় তোমাৰ অমূল্য ধন।
হয়।
সময় আমাৰ জীৱনৰ অমূল্য ধন! সেইটো বাবে মই ভাবোঁ যে, কিন্তু সময়ৰ কেৰ সময়ৰ মানে কাম সময়ত কৰিব লাগে যে অ। সময় অপচয় কৰিব নালাগে।
হয়, হয়। কিবা ঠিক কথা কৈছা। সময় আমি অবাবত কেতিয়াও নষ্ট কৰিব নালাগে কাৰণ সময় বহুতো মূল্যৱান বস্তু, কাৰণ সকলো বস্তু আমি ঘূৰাই পাম কিন্তু আমি অ গুচি যোৱা সময় আমি কেতিয়াও ঘূৰাই নাপাম কাৰণ সময় কেতিয়াও কাৰো বাবে ৰৈ নাথাকে কাৰণ সময় যাই থাকিব। যেনে ধৰি লওঁ আমি কালিৰ দিনটোৱে, কালিৰ দিনটো আমি যি কৰিছিলোঁ, কৰিছিলোঁ আৰু সেই দিনটো আমি কেতিয়াও ঘূৰাই নাপাওঁ। ভালেই হওক বা বেয়া হওক। চ' সেইবাবে আমি উম সদায় মানে সময়ৰ কাম সময়ত কৰিব লাগে আৰু কেতিয়াও পিছ পৰি থাকিব নালাগে সময়তকে, মই ভাবোঁ! হয়নে নহয় বাৰু?
হয়, হয়। নিশ্চয় আমি যি সময় গুছি গ'ল সেই সময় আৰু আমি পাৰোঁ আমি এইখিনি সময় সেইখিনি সময় এইটো কাম কৰিব লাগে, ত' আমি সেইটো সময়তে সেইখিনি কাম কৰিছোঁ ন! চেষ্টা কৰিব লাগে বা কৰিবই লাগিব, কিয়নো সময় আমি
হয়, হয়। একেবাৰে ঠিক আৰু মই ভাবোঁ যে উম দৈনন্দিন জীৱনত আমি মানুহ বোলে সদায় এখন সময়সূচী বনাব লাগে, কাৰণ সময়সূচী মতে আমি যি বি মানে যেতিয়া আমি কাম কৰিম নহয়। তেতিয়া আমি সকলোবোৰ কামে আমি সময়মতে ধুনীয়াকে কৰি যাব পাৰিম। হয় নে নহয় বাৰু?
হয়, হয়। সকলোৱে ধৰিব লাগে যে এইখিনি সময়ত মই পঢ়িম বা এইখিনি সময়ত মই টি ভি চাম। এইখিনি সময় মই শুম, ত' তেনেকে সকলোৱে দিনটো এখন সময়সূচী বনাই ল'ব লাগে। তেতিয়া আমি মানে সময়ৰ যি সদব্যৱহাৰ হ'ব, তেতিয়া আমি যিটো সময় অপচয় নহ'ব আৰু যিটো সময়ত যিটো কাম কৰিব লাগে সেইখিনি কৰিবলৈ সক্ষম হ'ম বুলি মই ভাবোঁ আৰু।
হয়, হয়। ঠিক কথা কৈছা আৰু তুমি আজিকালি এইটো মন কৰিছানে যে বহুখিনি ছাত্ৰ ছাত্ৰীয়ে বা আজিকালি অকল ছাত্ৰ ছাত্ৰী বুলি ক'লেই নহ'ব, আজিকালি ডাঙৰ সৰু সকলোৱে মানে সময়ৰ মূল্য বুজি নাপায়। সময়ৰ মূল্য বুজি নোপায় মানে কি উম মোবাইল ফোনটোতে চাই মানে ব্যস্ত হৈ থাকে। চ' সেইবাবে মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকলে অকল সময়ৰ মূল্য তেওঁলোকে কেতিয়াও বুজি নাপায়। তেওঁলোকে মানে কালি পঢ়িম, কালি পঢ়িম বা পৰষি পঢ়িম শেনেকে গৈ গৈ গৈ গৈ তেওঁলোকে এটা মানে পৰীক্ষাৰ আগত তেওঁলোকৰ এনেকুৱা হয় যে, মই কি পঢ়িম কি নপঢ়িম। মই আগৰ পৰা কিয় নপঢ়িছিলো? সেনেকে তেওঁলোকে ভাবে। চ' সেইটো মানে আচলতে কৰিব নালাগে যে উম, মানে পৰীক্ষাৰ আগলৈ কেতিয়াও পঢ়া বস্তু ৰাখিব নালাগে। কাৰণ উম, পঢ়া বস্তু কেতিয়াও এদিনত শেষ নহয়। হয় নে নহয় বাৰু?
হয়, হয়। তুমি ঠিকেই কৈছা আজিকালি সকলোৱে সামাজিক মাধ্য়মত সামাজিক মাধ্য়মত আজিকালি চল ধাৰাই দেখিবলৈ পোৱা যায় যে। তেওঁলোকে আ আৰু গেম খেলে অ', ছাত্ৰ- ছাত্ৰীয়ে কলে গেম খেলা দেখিবলৈ পোৱা যায় ত গেম খেলাৰ ফলত তেওঁলোকৰ পঢ়াৰ প্ৰতি মনোযোগ কমি যায়। ত' তেতিয়া তেওঁলোকে পঢ নপঢ়ে কৈ দিয়ে পৰীক্ষাৰ আগত কৰিবঢ়লৈ লৈ। তেতিয়া একো বুজিও নাপায় তেওঁলোকে কি কৰো কি নকৰো হয় তেতিয়া তেওঁলোকে বহুতো বিপদ কি হব লগা হয় ত মই ভাবো যে সময়ৰ কাম সময়ত কৰিব লাগে। খেলাই থাব নালাগে এইটো পিছত কৰিম বুলি তেনেকুৱাই আৰু মই সটো হ
হয়, হয়। ঠিক কথা হৈছে আৰু উম, মানে উম ক'বলৈ গলে যে আমি সময় সঠিক ব্যৱহাৰ কৰিলে নহয় মানে ধৰা আমি যদি দৈনন্দিন জীৱনত যদি সদায় যদি সময় মতে যদি কাম কৰো নহয়। তেতিয়া আমাৰ মানে মনোজ যুগটো বেছিকৈ বৃদ্ধি পায় তুমি এইটো বস্তু লক্ষ্য কৰিবা যে আমি এটা কাম যদি সদায় যদি ধুনীয়াকে যদি কৰি যাওঁ নহয় তেতিয়া আমাৰ সেই কামটোৰ প্ৰতি মনোযোগতটো বেছিকৈ বাঢ়ে হয় নে নহয় বাৰু?
হয়, হয়। কিয়নো আমি যেতিয়া সেইটো কাম ভালদৰে মন মানে মনোযোগ বাঢ়ি যায়। আৰু সেই কামটো মানে কৰাৰ প্ৰতি আসক্তি বাঢ়ি যায় ত এইটো কাম কৰো কৰো লাগি থাকে। ত তেনেদৰে আমি যদি সোমাই মুছে বনাই লও যে মই পঢ়িম মোবাইল চাম ত তেতিয়া মানে ধৰা পঢ়াটোৰ পৰা মানুহ আতৰি নাথাকিব তেতিয়া ধৰা সদায় যদি পঢ়ে তেতিয়া পঢ়াৰ প্ৰতি অলপ হলে মনোযোগ ব বাঢ়িব এতিয়া মোবাইল ফনৰ পৰা অলপ আঁতৰি থাকিব পাৰিব বুলি সকলোৱে মই ভাবো যে সময়সূচীটো আটাইতকৈ প্ৰয়োজনীয় বস্তু বুলি ভাবো মই।
হয়, হয়। আৰু? তুমি এইটো বস্তু মন কৰিবাচোন যে উম, ডাঙৰ ডাঙৰ আহ ব্যক্তিসকলৰ মানে তেওঁলোকৰ এটা আহ মানে সফল আঁৰ কাহিনী এটা হৈছে তেওঁলোকৰ সময় তেঁওলোকৰ মানে সময়সূচী বিলাক মানে সদায় এ সময়সূচী মতে চলে সেইবাবে তেওঁলোকে পিছলৈ গৈ পেলাই তেওঁলোকৰ মে ভাল এটা সফলতা পায়। সেইবাবে আমি সকলোৱে মানে তেওঁলোকক আমি উম যি যি তেওঁলোকে কৰিছে আমি তেওঁলোকৰ পৰা ভাল ভাল গুণ বিলাক আমি আহৰণ কৰিব লাগে সেইবাবে আমি সময়সূচী তেওঁলোকৰ পৰা উম, উম, জানিব লাগে, যে সময়সূচী আমি কেনেদৰে সময় ব্যৱহাৰ কৰিব লাগে। আৰু বহু বহুত মানে ডাঙৰ ডাঙৰ মানুহ বিলাকে চাবাচোন তেওঁলোকে সদায় কয় যে উ সময়ক সৎ ব্যৱহাৰ কৰিব লাগে। সেনেকে বুলি তেওঁলোকে সদায় কৈয়ে থাকে। ত' সেইবাবে আমি সদায় সময়ানবৰ্তিত হ'ব লাগে মানুহবিলাক। হয় নে নহয় বাৰু?
হয় হয় ঠিকে কৈছা।
তি তুমি কি ভবা যে অকল সময় মূল্য অকল পঢ়া শুনাতে আছেনে নে ব্যৱসায় বাণিজ্য চাকৰি তাকৰি আদি খেলা-ধূলা সকলোতে আছে?
এনে তুমি খেলিম বুলি ভাবিছা ত তুমি বেছি সময় তুমি সেইটোতে দিব লাগিব। কিয়নো যদি তুমি ধৰা অলপ দেখে তুমি ভাব ভাবি লৈছা যে মই এজন ভাল খেলুৱৈ হ'ম, তেতিয়া তুমি যদি সেইটো বস্তুটোৰ ওপৰত যদি বেছি গুৰুত্ব নিদি যদি ধৰা মোবাইল টিপাত ব্যস্ত হৈ আছা বা গেম খেলাত ত তেনেকুৱা হৈ থাকিলে তেতিয়া তুমি সেই বস্তুটোৰ পৰা আঁতৰি থাকিবা, তোমাৰ হব যে অকল পঢ়া বুলিয়ে নহয়, যিটো ক্ষেত্ৰত তুমি মানে ভাবা যে এইটো ক্ষেত্ৰত মই সফল হ'ম বুলি ভাবা ত সেইটো ক্ষেত্ৰটো সময় দিব লাগে, সময়তো অপব্যয় কৰিব নালাগে, আৰু তুমি এইটো কলা যে সকলো যিবিলাক ডাঙৰ-ডাঙৰ মানুহ সকলোৰে যি আৰ ধৰ হ'ল সোনোৱা। কাৰণ ধক সময়ত যোগাৰ কৰিছে সেইকাৰণে আজি
সফলতা লাভ কৰিছে। যিমান আৰু সময়সূচী থাকে, কাম সময়সূচীৰ মতে কাম কৰে। অ সেই কেনে ভাবো যে সময়সূচী মতে সকলোৱে কাম কৰি গলে এদিন নহয় এদিন সফলতা লাভ কৰিবই।
হয় ঠিক কথা কৈছা আৰু চাবাচোন আমি দৈনন্দিন জীৱনত যদি কোনো এটা লক্ষ্য যদি নিৰ্ধাৰণ কৰোঁ নহয় আৰু সেই তুমি কোৱা নিচিনাই যে ভাল খেলুৱৈ এজন হ'ব বিচাৰিলে চ সেইজনে অকল খেলুৱৈ হিচাপে নহয় সকলো ধৰণৰ ধৰ কামতে যেনে লক্ষ্য এটা তুমি নিৰ্ধাৰণ কৰি ল'বা যে অঁ মই এইখিনি লক্ষ্যটো মই নিৰ্ধাৰণ কৰিছোঁ চ সেই লক্ষ্যটো নিৰ্ধাৰণ কৰাৰ পিছত তুমি যদি সেই কামটো পাবৰ বাবে তুমি দিন ৰাতি একেকাৰ কৰি যদি সময়সূচী মতে যদি কাম যদি কৰি থাকা তেতিয়া তুমি সেই কামটোত সফল হ'বাই।
সকলোৱে নিজৰ জীৱনত এখন সময়সূচী বনাই ল'ব লাগে। আৰু সেই সময়সূচীমতে কাম কৰি যাব লাগে। তেওঁলোকে এদিন নহয় এদিন সফলতা লাভ নিশ্চয় লাভ কৰিব এইটো।
যে শিক্ষক শিক্ষয়িত্ৰীবিলাকেও এইটোৱে কয় যে সময়ৰ কাম সময়ত কৰিব লাগে। এতিয়া আমি এ সকলোতে উম ভাল এটা উম মানে ভাল মানুহ হিচাপে গঢ়ি তুলিব পাৰিম নিজকে। তুমি ইয়াৰ বিষয়ে কি ক'ব বিচাৰিবা?
হয় হয় আমাৰ এই সৰু পৰা শিক্ষকে শিকাই যে সময়ৰ কাম সময়ত কৰিবা। কোনো কাম যে পিছত কৰিম বুলি পেলাই নথবা। কিয়নো সময়ৰ কাম সময়ত কৰা ফলত সেই কামটো পিছলৈ ৰৈ নাযায় আৰু পিছলৈ থকা দি এইখিনি সময় যিখিনি তুমি অপচয় কৰিলা সেইখিনি সময়, এ প্ৰথম কথা সেইখিনি সময় তুমি ঘুৰাই নোপোৱা। আৰু এইখিনি কাম তুমি যোৱাকালি পিছলৈ যেতিয়া কৰিব লগা হ'ব ত তুমি তেতিয়া সময় ল'ব লাগিব। ত' তেতিয়া আৰু বেলেগ কাম কৰা সময়খিনি আৰু পিছ পৰি থাকিব। ত' তেনেকে বহুত সময় খিনি এনেকে পিছ পৰি যাবা তুমি, বহুত কামত পিছ পৰি ৰৈ যাবা। ত' সেইকাৰণে সময়ৰ কাম যদি সময়ত কৰো তেতিয়া আমি সঠিকভাবে ভাল সফলতা লাভ কৰিব পাৰিম আৰু ভাল মানুহ হিচাপে আমি প্ৰতিষ্ঠিত হব পাৰিম বুলি মই ভাবো
হয় হয় আৰু সময় মূল্য মানে প্ৰত্যেক ছেকেণ্ডৰে মূল্য আছে কাৰণ চাবাচোন কোনোবা এজন ৰুগীয়া মানুহ যদি ডক্তৰজন যদি এক ছেকেণ্ডো যদি এ দেৰিকৈ উপস্থিত হয় হস্পিতেলত বা এক ছেকেণ্ডো যদি ইফাল সিফাল হয় তেতিয়াহ'লে সেই মানুহজনৰ প্ৰাণো যাব পাৰে চ' সেইবাবে এক ছেকেণ্ডৰো মূল্য আছে বুলি মই ভাবোঁ
হয় হয় এনে ক্ষেত বহুতো উদাহৰণ আছে যেনেকে তোমাৰ ধৰা ৰানিং ৰানিঙত তুমি দেখিবলৈ পোৱা যে এজন খেলটো যে ৰানিং কৰে যে ৰানিং কম্পিটিশনত অল এজন খেলুৱৈ আধা ছেকেণ্ডৰ বাবেও তেওঁ হাৰি যায় আৰু কোনোবা এজন আধা ছেকেণ্ডৰ কাৰণেও তেওঁতচে আগত গুচি যাই বাত তেওঁ জিকি কেনে তেওঁ সফলতা লাভ কৰে ত' তেনেকে একচেকে সময়ৰ বহুত মূল্য আছে বুলি মই ভাবো এনেকে সেইকাৰণে সময় কাম সময়ত কৰি গলে তেতিয়া ধৰা সেইটো হেৰাব লাগা নহয় তেতিয়া আমি ভাল মানুহ হিচাপে বা ভাল উপনীত হ'ব পাৰিবা ভালেই মই ভাবো
হয় হয় এতিয়া পিছে ভাল লাগিলে আজি তোমাৰ লগত কথা পাতি
অ মোৰো ভাল লাগিল তোমাৰ লগত আজি এই বিষয়টো আলোচনা কৰি আজিলৈ ৰাখিছো দিয়া
উম দিয়া